কি কৰিছা?
এয়া এনে বহি আছিলো। তুমি?
অ', মই এনেই ৰাস্তাতে আছো।
অ', ভাত-পানী খালা?
হা।
ভাত পানী খালানে?
ভাত পানী খোৱা নাই খামহে। এতিয়া, মানে অলপমান দেৰি আছে আৰু আঠটা বাজিছেহে।
অঁ অ।
তুমি খালা?
উম আমাৰো এই বাৰটা মানতহে খাওঁ।
অ, ইমান দেৰিকে খোৱা?
উম উম, দেৰি হয় মানে। আ কৌ আবেলি দেৰিকে খাওঁ যে চবে ডিউটিৰ পৰা আহি পিনে।
অঁ অঁ। আমাৰো মানে এঘাৰটা মান বাজে, দশটা এঘাৰটা, হা
অঁ অঁ, তাৰাপা খবৰ খাতি?
খবৰ খাতি অঁ খবৰ খাতি ভালেই বাৰু তোমাৰ?
অঁ আকৌ ঘৰত মাহঁতৰ ভালে ভালেই ভালই
ঘৰত মাহঁতৰ ভালেই অঁ।
অঁ, তাৰাপা মানে মই কিবা কথা এটা কম বুলি ভাবিছিলো।
অঁ কোৱাচোন।
অঁ এই আমি মানে ফুৰিব যোৱা প্লেনিং এটা কৰিছো যাবা নেকি?
অঁ, ক'ত যাবানো এনেই?
এতিয়াতো গৰমৰ বতৰ ন, এয়া কাশ্মীৰ ফালে যাওঁ বুলি ভাবিছিলো আৰু।
অঁ যাব পাৰি বাৰু।
অঁ, এনেই তোমাৰ এই লগৰ বিলাককো কৈছাবা আও।
অঁ হ'ব বাৰু মই কৈ চাম, তোমালোকে এনেই কোন কোন ওলাইছানো?
আমাৰ মানে এ উম দশজন মান হৈছে আৰু।
অঁ, হয় নেকি ময়ো তেতিয়াহ'লে কৈ চাম ৰ'বা।
উম, মানে বাজেটটো মিলাব লাগিব ন থকা কৰাৰ কথা আছে।
অঁ এনেইতো চাগে তাত গ'লেতো ওৱান মান্থ মানতো লাগিবই চাগে ন'?
উম উম। আকৌ খানা খোৱা বোৱা যাওঁতে ব্ৰেকফাষ্ট কিবা কিবি কৰিব লাগিব ন'।
অঁ ব্ৰেকফাষ্ট লাগিব আকৌ, সেইবোৰতো এনে লা গিবই ৰাতিপুৱা, আবেলি, দুপৰীয়া, ৰাতি এইটোতো আছেই ন'।
উম, তাতে আকৌ যোৱাবিলাকে কি কি কিবা খাই হেনো।
অঁ সেইটোৱেতো। পাৰি বাৰু, ভালে লাগিব ন' ইমান দূৰলে গৈ।
অ অঁ, লগৰ বিলাকৰ লগত গৈ ভালো লাগে।
অঁহ। তোমাৰ মানে এনেই কিমান জনমান ওলাইছে?
উম, দশজন মানে যাম বুলিয়ে গৈছে আৰু কিছুমানে পেমেন্ট কৰিও দিছে।
অ।
দশজনমান ন, এতিয়া ময়ো মোৰো বাৰু লগৰবোৰ আছে। এতিয়া সিহঁতে এতিয়া কি কয় আৰু?
অ', অ'।
মই কৈ চাম বাৰু, সেহঁতৰটো বাজেটটো মিলি চাব লাগিব ন, মিলিব লাগি ব, এনে কিমান মানকে পৰিবনো, এজন মানৰ?
এই এতিয়া মানে ৰুমৰ পৰা ধৰি লৈ কিনে পাঁচ হাজাৰ মান হেৰি কৰিছো আৰু।
পাঁচ হাজাৰত জানো ইমান দূৰ ৰাস্তা হ'ব গে জানো?
অ', মানে আমি ইয়াৰ পৰা ট্ৰেইনত যাম, কাৰণ ট্ৰেইনত গ'লেতো টিক কেটৰ মানে পাঁচশ মানকেহে হেৰি হৈছে ন, সেইটো। কাৰণে আৰু সৰহকে ওলাইছো।
অ', হ'ব বাৰু। তাতে তোৰ ৰুম চুমো ঠিক কৰিব লাগিব, উম।
সেইটো কাৰণেই
অ'।
তাৰপা গৰম কাপোৰ চাপোৰ লৈ ল'ব, তাতটো মানে ঠাণ্ডা ন এতিয়া।
অ', তাতটো পুৰা বৰফ পৰি আছে চাগে এতিয়া।
উম, উম।
ভালে লাগিব ন গৈ পেলাই ঠাণ্ডা পোৰা। এনেও মোৰ বহুত মানে চখ আছিল জানা, এইটো চাইদট যাবলে কাৰণে। মানে আশা এটা আছিল আৰু যাম বুলি।
আৰু লগত নগ'লে মানে অ', অ' লগ গত ল-লগত নগ'লে মানে পিছত আৰু যাবও নোৱাৰিম।
অ', সেইটোৱেটো, অকলেতো যাবলৈ নোৱাৰি ন ইমান দূৰ ৰাস্তা।
উম, উম।
বহুতে দূৰ, এই আমাৰ ইয়াৰ পৰাতো চাগে তিনদিনমান লাগিবই ন গৈ পাওঁতে?
লাগিব, লাগিব, তাতে আকৌ ট্ৰেইনত যোৱা কথা যে।
অ', সেইটোও হয় বাৰু। ট্ৰেইনত গ'লেতো এনেতো ফ্লাইটত গ'লে মানে এদিনতে পামগে বাৰু, ট্ৰেইনত গ'লেটো এতিয়া তিনদিন চাৰিদিনটো এনেও লাগিবই।
অ', অ'।
উম, উম। তোমালোকৰ মানে বাজেটটো এতিয়া ঠিক হৈ গ'ল ন, তোমালোকেতো এতিয়া পে'মেণ্ট কৰিয়ে দিলা চাগে?
অ', মই মানে এতিয়ালৈকে দিয়া নাই, এই ল বেলেগ খিনিয়ে দিছোঁৱে বাৰু দু- দুজন মানে।
অ'। হয় নেকি, তেতিয়াহ'লে ময়ো কালি পৰহিৰ ভিতৰত দি দিম তোমাক।
অ', অ'।
অ', আগতীয়াকেতো হেৰি কৰিব লাগিব ন তুমিয়ে চাগে টিকেট চিকেট কাটিছা?
উম, উম।
অ', ন এতিয়াতো টিকেট কটা নাই চাগে, তুমিটো কাটিবাহে ন গোটেইবোৰ মানে
উম, নাই, নাই কটা নাই বাৰু। তাতে আকৌ ৰুমো ইয়াৰ পৰা হেৰি, হেৰি কৰি ল'ব লাগিব ন ঠিক ঠাক।
অ'।
হ'ব বাৰু মই মোৰ লগৰবোৰকো কৈ পেলাই তেতিয়া তোমাক মানে মই জনাই দিম আৰু মইটো বাৰু যাম দেই। মোৰ মোৰ বাৰু পেমেণ্টো তোমাক মই কৰি দিম।
উম, উম।
উম। আমিটো গুৱাহাটীতহে লগ হ'মগে আৰু ন।
অ', গুৱাহাটীতে আহি যাবা।
অ', গুৱাহাটীৰ পৰাই এনেও উঠিব লাগিব ট্ৰেইনত।
অ', অ', অলপমান মানে আগতীয়াকে আহি যাবা তোমালোকে।
অ', অ', হ'ব বাৰু আগতীয়াকে যাম। এনে চব এনেও আগতীয়াকে যাব লাগে ন চব ক্ষেত্ৰতে।
উম, উম-উম।
উম। বাকী এতিয়া ভাত আজি আইটেম কি আছে?
আইটেম জানো মই মানে সেই পাকঘৰত যোৱাই নাই।
অ', হয় নেকি?
উম-উম। এনেই তোমালোকৰ কি বনাইছে বা?
আমাৰ আজি মাছ আছে। মানে সৰু-সৰু মাছটো যে?
অ', অ',
সেইটো মাছ আনিছিলে দেউতাই।
অ',
তাৰপৰা আকৌ আৰু আলু, ভোল এনেকে বনাইছে চাগে? আকৌ দালি, আকৌ আচাৰ ছাৰ আছে। এনেকেই আইটেম মানে, মায়ে কৈছিলে আৰু এনেকে বনাম আজি বুলি।
উম-উম।
তেনেকেও কেতিয়াবা, আকৌ নিৰামিষ খায়ো ভাল লাগে নহয়।
অ', হয় বাৰু। সদায় মাছ-মাংস খাবও নালাগে।
অ', সদায় নালাগে বাৰু। যিহে এতিয়া গৰমত আৰু মাছ-মাংস খাব নালাগে একচোৱেলি বেছিকে।
উম-উম। সেই এনেই যে যে তুমি যে কিবা বিজনেছ এটা ষ্টাৰ্ট কৰিম বুলি কৈছিলা। ষ্টাৰ্ট কৰিলা নে কি?
ষ্টাৰ্ট মানে কৰিমহে।
অ', এনেই কিহৰ কৰিম বুলি কৈছিলা?
কিহৰ মানে হেৰি আৰু এয়া, কিবা বুলি কয়। উম, কাপোৰ, কাপোৰৰ।
অ', হয় নেকি? কেনেকুৱা ধৰণৰ মানে হেৰি ৰাখিম বুলি ভাবিছা।
কেনেকুৱা ধৰণৰ মানে, আ ধৰা, এই ল'ৰা মানুহৰ কাপোৰ থাকিব। আজি কালিটো ল'ৰাবোৰতো এনেও বেছি মানে চেল হয় ন। ল'ৰাবোৰৰ থাকিব। চাৰ্ট স্পৰ্টিং মানে অকণমান অকণমান মানে ডাঙৰ ডাঙৰ চাইজৰ নহয়। লং চাইজৰ। তাৰপৰা আকৌ ছোৱালীবোৰৰ থাকিব টপ, জিন্স এনেকে।
অ', অ',
এনেকে এটা কৰিম বুলি ভাবিছো আৰু সৰু সুৰাকে।
অ', এই কেতিয়াবাপা হেৰি কৰিম বুলি ভাবিছা?
মই ভাবিছো ৰ'বা আগষ্ট, ছেপটেম্বৰ মান পাই কৰো নেকি এইটো কাপোৰ কানিৰো কথা আছে ন' আনিবও লাগিব এতিয়া।
উম, উম, উম, উম।
এতিয়াতো ইমান সহ ইমান টো জল্দি আনিব নোৱাৰি ন, এতিয়া আনিব হ'লেতো আৰু যাব লাগিব টাউনলে অৰ্ডাৰ দি দিব লাগিব ইমান, ইমানটো ক'ত সোনকালে আহিব পাৰিব আৰু আগষ্ট, ছেপ্টেম্বৰ মানতে কৰিব লাগিব ইচ তাৰটো।
উম, উম।
উম,
তাপা, এ কি বুলি কয়
কি কৈছা? হেল্ল'
এই অ' অ'। ভিডিঅ'-চিডিঅ' বিলাক বনাই দি দিবা কাপোৰৰ তেতিয়া মানে বেলে অ' কলাব্ৰেচন- চলাব্ৰচন কৰিলে তেতিয়া মানে বেছিকে হেৰি হ'ব ন'।
অ' সেইটো বাৰু দিব লাগিব এনেও সেইটো নিদিলে আজি কালি আৰু ছ'চিয়েল মিডিয়াৰ যুগ ক'ত নিদিলে নহ'ব ন' দিবই লাগিব। ব এনেও উম। তাপা তুমিও অকণমান চবকে হেৰি কৰি দিবা।
অ'অ' মই ভাৰু লগৰ কৈ দিম আমাৰ ভিলেজত
অহ' হ'ব বাৰু। কৈ দিবা তুমিওঁ
অ'এনেই অনলাইন হেৰি কৰিম বুলি ভাবিছা নে নাই?
অ' অনলাইনো কৰিব লাগিব অনলাইন অৰ্ডাৰো ওলাব লাগিব নহয়।
অ'তেতিয়া মানে বেছিকে হেৰি হ'ব ন'।
অ'তেতিয়া মানে বেছিকে চেলটো হ'ব আৰু।
আৰু জনজাতো হৈ যাবো।
হা?
জনজাাতো হৈ যাব তেতিয়া আৰু নে কি
অ' জনাজাত হৈ যাব বাৰু তেতিয়া চবকে উম, চচিয়েল মিডিয়াত দিয়া মানে আৰু চবকে জনাজাত হৈ যাব আৰু।
উম,
উম, হ'ব তুমি যেতিয়া মোক আৰু হেৰী কাশ্মীৰ যোৱা কথাটো কবা আৰু ন, ক'বা মানে মইতো যাম বাৰু এতিয়া তোমাক মই পেমেণ্টটো কালি পৰহিমান দি দিম তাপা তুমিও আৰু মই মানে আমাৰ ইয়াৰ পা কিমান জন যায় মোৰ লগৰবোৰ কৈ দিম আৰু তোমাক।
উম, উম।
উম, আৰু বস্তু বাহিনীটো লৈ যাবই লাগিব বাৰু ন' অলপমান?
অ', অ' তাৰ পা তুমি আমাৰফালে আহিবা আৰু মায়ে কৈ আছিলে আজিকালি না হায়ে হলা বুলি।
অ ম মানে যোৱা হোৱাই নাই ৰ'বা বহুত মানে মোৰ ব্যস্ততা আজিকালি। কি ক'বা আৰু উম।
তাৰাপা এনে কলেজ চলেজ গৈ আছা?
অ কলেজ যোৱা নাই যামহে কলেজ মানে আমাৰ এক্জাম হব যে।
ও, ও।
উ।
পুজি।
মোৰ মানে এয়া, একজাম খতম হৈছেহে যে, সেইটো কাৰণে যোৱা নাই।
অ', তোমালোকৰ একজাম শেষ
আৰু। অ', যিহে গৰম দিছে আৰু।
অ', ইয়াতো গৰম বন্ধ দিব ন এনেও, একজাম শেষ হোৱা লগে, লগে। জুলাই মাহতে গৰম বন্ধটো দিব নেকি! অ', জুলাইতে
জুলাইতে দিব, আৰু এইকেইদিন বেছিকে গৰম হৈ আছে যে, সেইটো কাৰণে যোৱা নাই।
অ', হ'ব নহ'লে ন, তেতিয়াহলে? কালি কথা পাতিম। অ', হ'ব দিয়া।